খবৰ?
ভাল ভাল, তোমাৰ?
আছোঁ আৰু।
তোমাৰ ঘৰ ক'ত আছিলে?
মোৰ ঘৰ মিছন চাৰিআলি পাৰ হৈ। এতিয়া তোমাৰ, পটীয়াচুবুৰী চিনি পোৱা, পটীয়াচুবুৰী এটা ৰাস্তা সোমাই গৈছে যে অলপ এইপিনে ফাংচন-চাংচন যে হয় তোমাৰ
জানো, কেতিয়াবা যাম বাৰু, মই গৈছোঁ সেইফালে কিন্তু মানে জেগাটো চিনি নাপাওঁ ভালকে।
তুমি ইপিনে ক'লৈ আহিছা, কোৱাচোন বাৰু।
পটীয়াচুবুৰী ফালে, তোমাৰ কি মিছন চাৰিআলি কি পাৰ হ'ব লাগে নে কি
অ', এই বিজয় হস্পিতালখন, চাৰিআলি এটা চিনি পোৱা?
নাই, নাই।
নাপাহৰোঁ নাপাহৰোঁ চাৰিআলি গাৰ্লছ যাম দিয়া কেতিয়াবা। ন হেল্ল'
হেল্ল'
কোৱা
কোৱা, মুখে মাত দিয়া নাছিলা যে?
নাই, মোৰ তাতে কিবা হৈ মিউত হোৱা নিচিনা হৈ গৈছিলে।
অ', মোৰ নেটৱৰ্কটো গুচি গৈছিলে চাগে, অ' এ, কাণত লাগি লাগি ইছ কিন ডালৰ পৰা নেটদাল অফ হৈ যায়, অ', ৱাইফাইদাল অফ হৈ যায়, মোৰ কাণত লাগি-লাগি।
এতিয়া বাৰু এপাক এনেই ওলাই যাম না, তেতিয়া মই তোমাক আকৌ কল কৰিম বাৰু।
উম উম।
শংকৰ ষ্ট'ৰ ওচৰলে যাওঁ আকৌ এপাক এনেই ওলাই।
অ', বেয়া গৰম লাগিছে ঐ, মই যে বাহিৰত ৰখি আছোঁ যে
অ'
সিজি গৈছোঁ পুৰা।
কিবা কিবি খালা?
খালোঁ তোমাৰ ৰুটি।
উম, এনেই গা-পা ধুলানে?
নাই, ধুমহে অলপ পিছত, মই এদিনত তিনিবাৰ গা-গা ধুলেহে শান্তি লাগে, উম। এতিয়া ধুম, আকৌ খেলিব যোৱাৰ আগত এবাৰ ধুম, আকৌ খেলি আহি আকৌ এবাৰ ধুম।
উম, ঠিকেই আছে বাৰু। আমাৰ এইডোখৰতনো লগৰ কোন আছে আৰু, পংকজহঁতহে আছে আৰু বেলেগ নাই, আৰমানহঁতৰো ঘৰ দূৰত।
উম।
নিকু মানুহটোতো নেদেখাই হ'লো।
অ', দেখাই নাই বহুত দিন হ'ল।
তাৰতো বৰ উৎপাত ন?
অ', বেহ
তাক য'ত ত'ত বান্ধি পেলাই থৈ দিয়ে নহয়, গৰু বন্ধা নিচিনা।
গৰু বন্ধাই যে মানি থাকি অ',
অ বহুত শুনিছো মই ইয়াক বান্ধি অমুকত বান্ধি থয় তমুকত বান্ধি থয়
এ ইয়াতকে ডাঙৰ লাজৰ কথা নাই আৰু বান্ধি থয় পেলায়। ক'ৰবাত দুচৰ মৰাটো বেলেগ কথা।
অহ
বান্ধি থৈ দিছে গাঁওৰ মাজত।
তোমাৰ ত গাঁৱতে নেকি ন? তোমাৰ তা গাঁৱতে নেকি?
পল হতৰ গাওত পল হতৰ গাওত।
পল হতৰ গাওত।
অ' মানে কি ঘৰৰ সন্মুখতে আৰু।
অ।
ধেত চালা কিন্তু লৱাটো বেয়া নহয় ভাল দেই।
উম,
খালি সেয়া আৰু ফটুৱামি কৰি থাকে আৰু।
উম, অলপ দাদাগিৰিতটো বেছিয়ে অলপ অচিনাকি পোৱালি পালে।
অঁ',
বেয়া বস্তুও খাই নহয়।
অ-অ দেই দে
উম, লৰাটো আগতকৈ কলা হৈ গ'ল।
বহুত ক'লা হৈ গল।
তই সি মানে তই স্কিন টো নিজে বৰবাদ কৰি ললে।
সেইটোয়েতো, লুক এটা আছিল আগতে এতিয়া নাই আৰু।
নাই তুমি যেতিয়া সি পঢ়ি আছিলে না, তেতিয়া স্কিনটো ধুনীয়া আছিলে দেখিবলে। এতিয়া যি তি সানি থাকে যে মুখত স্কিনটো বৰবাদ কৰি পেলালে।
উ মানে একে ক'লা হলেও ভাল লাগে কিন্তু বগা মানুহ পিছত ক'লা হৈ গলে
অহ, বেয়া ফটুৱা লাগে অ',
কি কবা আৰু তাৰ আৰু ঘূৰিয়ে ফুৰে দিনডাল।
উম,
কিনো লাভ পায় এইহোপা তলৈ টোৰ পা তলৈ
বাইকৰ তেল খোপাহে যায়।
তেল নভৰাই মই দেখাত বে বাইকখনত। চোঁচৰাই ফুৰে তেনেকে।
সেইখন সেইখন বাইকেতো তেলটো খায়ে ভালে মানে। আৰে এইখন অফ ৰইডিঙৰে হয় বাইকডাল
অহ, ৰাস্তাত চলাই
সেইডাল বাইক অফ ৰাইডিঙৰ হয় কিন্তু অফ ৰাইডিঙ বুলি কথা নহয় মানে চাকাটো চেঞ্জ কৰিলে হৈ যায় বাৰু। আৰু সি চাকাটোও চেঞ্জ কৰা নাই ইপিনে।
ধেত গুচি গৈছে চপা।
অহ,
এ পোৱালিডালৰ ফিল এডাল আছে কিন্তু দেই এতিয়া।
আহ
চব বিহনগুৰি পোৱালি কৰবাৰ পৰা দূৰৰ-দূৰৰ,
তাৰ সি-সি মেইন তোমাৰ বিহৰবৰিত থাকে। কে ন অ' তাৰ ঘৰে বিহৰবৰিত
ডাঙৰ আছে তো আমাৰ কে বহুত ডাঙৰ বলটো।
উম,
সি, মোৰ মতে ক'বাত সি ৰখিছে দেই পিল চিল মাৰিছে।
তেনেকেই হ'ব পাৰে।
বিচ মান হ'ল চাগৈ বেছি হ'ল।
হ'ব তেনেকে পিছ মানে
এতিয়া মই ভোলাক লগ পাব লাগিব। বে মানুহটো ক'তনো পাম।
কিয়?
এনেই তাৰ লগত অকন কথা আছে।
ফোন কৰিবা।
ফোন কৰিলে মানুহটো যে ঘৰতে থাকে যে, নাপাওঁ এইফালে মই যোৱাই নিদেখো। মানে সি ইফালদি পলাই দিয়ে মোৰ মতে দেই এই বাম বেচিযা হয়।
কিয় কিবা কাজিয়া চাজীয়া হয় নেকি?
নহয়-নহয় মানে মানুতটো এইফালে মনটো এইটো চুকত যে। তাক মানে বাটত পালে ভাল। ৰখাই পেলাই ধৰ পংকচ ঘললৈ যাব পাৰি।
অ-অ।
লগ পাবলৈ টান নহয় মানুহটো স্কুলতহে পাওঁ আৰু।
আহ
সেইয়াই আৰু এতিয়া ফাংচন চাংচন কৰ'বাত আছে নেকি,
এতিয়া ক'ত ফাংচন আৰু ন হ'ব এতিয়া ফাংচন চানচন
কিয়
উম এ আগৰ ফাংচন চাই ভাল নালাগে আৰু,
তেতিয়া নলগা
এতিয়া একো বস্তুৱে ভাল নলগা হৈ গ'ল, কিবা এটা অ কিবা হৈ গ'ল একো ভালেই নালাগে বে
স্কুল পঢ়িও ভাল নালাগে, ঘৰত থাকিও ভাল নালাগে। ঘূৰিবলৈও জেগা নাই আজিকালি।
মানে মোৰ একদম বহুত দূৰৰ জেগাত যাব মন গৈ আছে।
মনালি।
আহ তেনেক পাহাৰ চাহাৰ একদম পুৰা থাকি মেলি তাতে।
অ।
এটা লগৰ হৈ গলে টেনচন নাই আৰু।
বৰ বোলো বেয়া বে।
হা হা
বিশ্বাসী কোন বা, গ'লেই হ'ল এটা গলেই হ'ল।
উম।
বাকী এইফালে আহানে কেতিয়াবা? বেছেৰীয়া ফালে?
তোমাৰ, এই তেনেকৈ যোৱা নহয় আৰু।
হেই তেতিয়াই আ যে আহিলা অলপ ভুজলে
অ' ভোজলৈ দি আহিলোঁ অহ,
এটা খাম ৰখা আকৌ কালি সেয়াই নদী, কিন ফালে খাবলৈ বেয়া পানী চানী বাঢ়িছে না।
অ', ক'বাত এনেই ওচৰৰ জেগাতে ওলোৱা।
কাৰবাৰ ঘৰে, চৰে খাব পৰা হয়।
উম,
কাৰনো ঘৰত খাবা এতিয়া?
চবৰে ঘৰত নিদিব নাই
এনে পানী-পানী নাথাকা জেগা নাই নিকি?
পানী নথকা যেকে সিফালে চাব লাগিব, এই পল হতে চিনি পাব। এজাক মান এনেকে দচ চচ পল চল এখান মান হলে খাব পাৰি ভোজ এটা।
অ',
খলেপিহঁতকো ক'ব পাৰা।
উম,
সিহটে নাখায় জিলেপি হতে।
কিয়বা নাখায়?
এ, কেনে নিজৰ গাওঁৰ পোৱালী লগত কাজিয়া
অ',
স্কুলৰ পোৱালি হলে আহিব পাৰে আৰু।
হা হা হা
যদি পোৱালি খিনিয়ে খায় তেতিয়া আহিব পাৰে।
উম,
সেইটোৱে আৰু। কিবা অ', কোৱা নাছিলে বুটৰ ডাৱৰীয়া বুলি।
বেয়া ৰ'দ দিছে।
মানুহ ওলাইও যাব নোৱাৰি
এ, ঘাম গৈ পেলাই কাণৰ ফুতাত গৈ সোমাই গ'ল নহয় ।
অ', পানী বাঢ়ি যাব হে।
হা হা।
পানী বাঢ়ি যাব বোলো কাণৰ ভিতৰত।
অ',
ইমান গৰম দিলে ভাল নালাগে থাকি পেলাই ঘৰে চৰে।
হেত নালাগে আও ঘূৰিবও মন নাযায়।
শুলেও গাডাল বেয়া লাগে।
উম, ঘামি ঘামি কি শুবা আৰু।
অ', এ এনেকা গৰমত পৰা এচি চলাই একদম ফুল স্পীত যেনে ভয়ংকৰ টোপনি হ'ব আৰু।
সে মানে ৰাতি খাই উঠিবা আৰু।
কুকুৰেই ডাক দি দিলে সি ৰাতিপুৱাই
হুম হুম হুম।
বেলি তোক বিয়াখন পাতি দিব পৰা হয় ন?
অলপ ঠাণ্ডা হৈ গ'ল হৈ।
অ',
মানে ইয়াৰ কিবা এটা হৈছে ই এনে ইমান ৰদ নিদিয়ে।
অ', তই গালি চালি পাৰিলে নেকি? খং উঠি আছে চাগৈ।
জেগাতটো ভাল বে তুমি যত ৰখি আছা কুলিও মাতি আছে বে এতিয়া। ঠাণ্ডা নেকি যেগাতো বে?
জেগাটো মানে এজোপা দুজোপা তিনজোপা তিনজোপা গছ আছে। আছে আৰু ওচৰত বালি বালি আছে।
ঠাণ্ডা চাগে জেগাটো সেইটো কাৰণে ইমান চৰাই মাতিছে।
উম ইমানটা ঠাণ্ডা নহয় আৰু
উম কিনো ব বৰষুণ লাগে বৰষুণ
হেই নামাতিবা বৰষুণ মাতিলে মানে মই যে এসপ্তাহলে খেলিবই যাব নাপাম
কিয়।
পানী হৈ যায় আমাৰ জেগাকন অকন দ আছে যে।
আহ
পানী সাঁতুৰিব পাৰিবা
এ হা আমাৰ ইয়াত আকৌ পানী হয় কিন্তু পোৱালীয়ে খেলে তেওঁ খেলে বোকা নিচিনা হয় আৰু ভাল পায় ফুটবল খেলি ভাল লাগে না
আহ মানে এই তোমাৰ হেৰি তোমাৰ গেৰুৱা মান পানী হ'লে ভাল খেলিবলৈ এনে যে আশা ো যদি পানী হৈ যায় ক'ত খেলিবা
সেই তাত আৰু কি উপঙিত হে হ বলত
ইমান পানী হ'লেও বেয়া আৰু।
উম আৰু বৰষুণডাল দিলে দিয়ে থাকে দিয়ে থাকে ৰ'দ ডাল দিল দিয়েই থাকে
কিবা হৈছে বতৰডাল মানে মিডিয়ামত দিব লাগে ৰাতি বৰষুণ দিব লাগে দিনত ৰ'দ দিব লাগে উম, তোমাৰ নেটৱৰ্ক প্ৰব্লেম চলি আছে। তোমাৰ নেটৱৰ্ক প্ৰব্লেম চলি আছে
অ সেই কাণ কাণখন লাগি পেলাই অফ হৈ গ'লো হয় ফাইডাল আহ
আহ
ন ন নাই এখন চিম পাইছিলো দিলে এক জি বি ডাটা চব পিনে ফাঁচি গ'লো মই এতিয়া ৱাই ফাই লৈ চলাব লগীয়া হৈ আছে।
এইটো নম্বৰ হোৱাটছএপতটো আছে
এইটো নম্বৰ হোৱাটছআপ নাই ইটো নাম্বাৰত আছে মই তোমাক যোনটো দিছিলো। এইটো এইটো পেলাই দিম খতম হলে
অ কালি যোনটো নম্বৰ দিছিলা সেইটো নম্বৰ এইটো নম্বৰ
নহয় নহয় নহয় এইটো বেলেগ নম্বৰ
অ'।
এইটো নম্বৰতে ৰেজিষ্ট্ৰচন কৰা আছে মোৰ এই আগৰ নম্বৰ ৰেজিষ্ট্ৰন কৰা নাই মানে
মোৰটা আগৰ নম্বৰ